এতিয়া মানে তুমি যে মো লগত ফোন কৰিলা কিয় কৰিলা কোৱাচোন বাৰ অ মইহে পাহৰি গৈ হেলল' তুমি মোক মানে সুধিছিলা নহয় যে আমি মানে গৰম বতৰত এতিয়া কি কি মানে পাচলি আৰু কি কি খাইছো সেইটো বিষয়ে সুধিছো নহয় মই মানে পাহৰি গৈছিলো কবলৈ তোমাক তুমি কালিও সুধিছিলা মোক এবাৰ আজিও সুধিছা ঠিক আছে বাৰু মই তোমাক এতিয়া কওঁ শুনা এতিয়া বৰ্তমান ঠল মূল যিবিলাক ফল মূল ধৰা আমি সেউ বিশেষ এতিয়া গৰমতো মানে জলবায়ুতো বহুত উ উতাপ এইকেইদিন জুন মাহটোত যিহেতু জলবায়ুতো উত্তাপ হৈছে বে উত্তাপৰ পৰিমণতটো বেছি হৈছে সেইটো কাৰণে আমি এতিয়া মানে সদায় ঠাণ্ডা বস্তু খাব লাগে আৰু সেই ঠাণ্ডা বস্তু মানে খালে আমাৰ শৰীৰত হয় মানে গৰমৰ মানে পৰিমাণটো আমাৰ তেতিয়া শৰীৰত মানে ঠিকে থাকি যায়গৈ আৰু দ্বিতীয় কথা হ'ল কি কোনটো জানা এতিয়া ফল মূল বুলি কওঁতে যিকোনো ফল মুল আমি খাব নোৱাৰো এতিয়া এতিয়া আমাৰ মানে অ কৈ যোৱা কৈ যোৱা অ ভাল কথা ভাল কথা অ সেইবোৰ খালেহে মানে আমাৰ শৰীৰৰ মানে সতেজ হৈ থাকিব
হয় ঠিকে কৈছে হয়
এতিয়া ফল মূল বুলি কওঁতে তোমালোকে কি কি ফল মূল বৰ্তমান মানে খাই আছা।
এতিয়াতো গৰমত কবলৈ গ'লে মইতো বাৰ মাহে লগাম। ধৰক, আজিকালিতো ক, কলটো বাৰ মাহে লাগে নহয় জানো ক খাইছো কিন্তু কল পাছত আপোনাৰ হেৰি খাইছো তাৰপিছত খাইছো নাচ পতি খাইছো আৰু।
অ, মই মানে সেইদিনাখন মানে বজাৰলৈ গৈছিলো, শুনা বজাৰত ইমান বিলাক নাচপতি ওলাইছে আৰু এতিয়া মানে নাচপতি খায়ো ভাল লাগে নহয়। এ মানে নাচপতিতটো মানে যিহেতু সেউজীয়া পাচলি নহয়, সেউজীয়া ফল। এই যেতিয়া সেউজীয়া ফল সেই ফলটোতো। খাবই লাগিব। নহয় জানো আৰু ল'ৰা ছোৱালীও খাই ভাল পায় মই কিন্তু বহুত ভাল পাওঁ খাই।
কুহিয়াৰ।
উম, গৰমৰ কাৰণে এতিয়া আমাৰ বিশেষকৈ বেছি গৰম নহয় জানো। আমি এতিয়া ক'বালৈ গলেও বা মই এ গাড়ীয়েে চাৰীয়ে ঘূৰি ফুৰিলেও আমি কি হয়, আমাৰ এটা শৰীৰত গৰম উঠে। উত্তাপ সোমায় সেই উত্তাপটোৰ কাৰণে আমাৰ কি হয়, পেচাবটো কেতিয়াবা কাৰোবাৰ মানে প্ৰব্লেম হৈ যায়। এই প্ৰব্লেমৰ কাৰণে আমি কি কৰিব পাৰক মানে এই গৰমৰ দিন কেই তাত মানে আমি কুঁহিয়াৰ ৰসটো খালে আমাৰ কি হয়, প্ৰেসাৱটো আমাৰ মানে পৰিষ্কাৰ হয় আৰু শুলচা হৈ থাকে তে অ। আৰু অকল যে আমাৰ শৰীৰৰ মানে প্ৰেচাৱটোৰ কাৰণে নহয় এইটো আমাৰ কি হয় জানানে। কিছুমান মানে ৰোগীকো খাবলৈ মানে দিয়ে। পেচাব নেই-মানে কুঁহিয়াৰ ৰসটো।
উম, কি কৈছে বাৰু আপু, কৰো-কৰো। অলপ কৰিছিলো খেতি হিচাপেও নহয় ধৰ, হয় প্ৰথমে কি কৰিলো মানে খেতি মাটিডৰা মানে সহাই লৈ তাত মানে ঢাপ বনাইছো, ওখ-ওখ ঢাপ বনাইছো। যে
আমাৰ পদ্ধতিটো তোমালোকৰ পদ্ধতিৰ লগত আমাৰ পদ্ধতি মিলে নে নিমিলে মই পিছত ক'ম বাৰু, তুমি কৈ যোৱাচোন শুনি যাও। অ', কৈ যোৱা কৈযোৱা-কৈযোৱা।
ফুট মানে দূৰে দূৰত্বত মানে কি কৰিছো কুঁহিয়াত হেৰি
অ', ৰবা-ৰবা মই এই খিনিতে কথা এটা সুধো ৰবাচোন তোমাক সুধো, তুমি যে ক'লা দুফুট দূৰত মানে আমি কুঁহিয়াৰ ৰোঁ কিন্তু, দুফুট ৰুবলৈ যাওঁ শুটে তোমালোকে কেনেকে ৰুইছিলা পেলাই-পেলাই ৰোৱা নে থিয় কৰি ৰোৱা, আমি কিন্তু পেলাই-পেলাই দিওঁ কুঁহিয়াৰ যেতিয়া গাঁঠি বিলাক যেতিয়া মাটিৰ লগত মানে লিপিক খাই থাকিব সেই গাঁঠিতে কি হয়, মানে শিপা মেলি ধুনীয়াকে ওপৰলৈ পাতটো আহে আৰু তললৈ শিপাটো গুচি যায়গৈ। তেতিয়া তাতে কি হয় জানানে এজোপা কুঁহিয়াৰ বা এডাল কুঁহিয়াত তালত তে চাৰি পাঁচডাল একে কেতিয়াবা ছয় সাতডাললৈকে কুঁহিয়া ওলাই আহে। তেতিয়া মানে, ধুনীয়া উৎপাদন হয় আৰু বিশেষ ই-কি জানা কুঁহিয়াতো মানে কি আমাৰ কুঁহিয়াৰ মানে খেতিটো কৰাৰ লগে-লগে খিনি মাতি আমি খেতি কৰোৱে কুঁহিয়াৰ, আৰু সেই কুঁহিয়াৰ খিনি কি হয় এ, ন-নহয় এতিয়া মানে কি হয় জানা, কুঁহিয়া মানে যেতিয়া আমি ৰোঁ। হয়নে, আমা-কুঁহিয়াৰ মাজত তো সোমাব বিচ-নোৱাৰো ভয় লাগে, কিন্তু শিয়ালে মানে কি কৰে জানা নে, কুঁহিয়াৰ বহুত খাই নষ্ট কৰে, অনিষ্ট কৰি থৈ যায়। আৰু বহুত খায় কুঁহিয়া শিয়ালে, আৰু মানে শিয়াল খেদিবৰ কাৰণে আম-আমি মানে কি কৰো মানে কিবা এটা ব্যৱস্থা কৰি থৈ দিওঁ। অ আৰু কিছুমান চোৰৰ পাও ৰ-মানে কি হয়, উৎপাতত মানে ৰাখিব পৰা নাযায়, এতিয়াবা সেইটো থলো নহয় জানো সেইটো আমাৰ সমস্যাটো বাৰু এইটো এটা সাধাৰণ সমস্যা, নহয় জানো। কিন্তু আমি কুঁহিয়াৰ পৰা কি, কি, বস্তু তৈয়াৰ কৰোঁ।
পলছে নিক গুৰ তৈয়াৰ কৰোঁ।
চেনী আৰু গুৰু কুঁহিয়াৰ পৰা পোৱা যায় হয় নহয় জানো অকল যে নহয় আমি এতিয়া শুনা আমি লৰা ছোৱালীক শিকাও বা কিতাপত তেওঁলোকে, পঢ়িছে যিহেতু আমি কুঁহিয়াৰ খেতি কৰো কুঁহিয়াৰ খেতি পৰা আমি কুঁহিয়া যে কৰিলো কেনেকে কৰিলো কি কৰিলো সেইখিনি আমাৰ ল'ৰা ছোৱালীয়ে দেখিছে নাই জানো দেখ কিন্তু সেই কুঁহিয়াৰ পৰা আমাক কি-কি উপকাৰ হয়। সেইখিনিও তেওঁলোকক আমি শিকাব লাগিব আৰু আমিও নিজেও জানিব লাগিব কুঁহিয়াৰ পৰা আমি কি কৰিলো উম মানে গুৰ বনালো কুঁহিয়াৰ পৰা আমি চেনী কুহিয়া খালে আমাৰ শৰীৰত মানে এনাৰ্জি পায়।
মানে, ফুলৰ, এ হেৰি মানে ফুলৰ হয়, ভাল হয় যে মানে পেটৰ কম্ মানে যিটো হৈ যায় অ তাৰপিছত কু কুহিয়াৰ যি
কৈ যোৱা কৈ যোৱা শুনি আছো। মানে তুমি কৈ যোৱা খালি ম‌ই শু শুনি কৈ আছোঁ, কোৱা। মোক বুজাই দিয়াচোন বুজাই দিয়া, তোমালোকে কেনেকৈ কৰিছিলা বুজাই দিয়া। আমাৰ পদ্ধতি আৰু তোমালোকৰ পদ্ধতি তোমালোকে থিয় কৰি ৰুইছিলা আমি পথালিকে পেলাই লৈ ৰুইছিলোঁ হয়নে? আৰু অ কৈ যা। গাঠিয়ে গাঠিয়ে মানে তেতিয়া পেলাই দিলে সেই গাঁঠিতে মানে, কুঁহিয়াটো যেতিয়া বাঢ়ি যায়, তেতিয়া মানে ধৰা আ মানে কুঁহিয়াৰ পৰিমান বেছ ছি হোৱাৰ লগে-লগে আমাৰ উৎপাদনৰ পৰিমাণো বেছি হৈ গ'ল।
পোনি আপোনাৰ হেৰি
আৰু তোমালোকে কেন, এনে ধৰা টিংটো কিমানত বিক্ৰী কৰা?
আপোনাৰ টিংটো আমি খোলাকে হলে আপোনাৰ কেতিয়াবা তেইশশলৈও কৰো আমি। আমি ডাঙৰ ডাঙৰ টিং বিক্ৰী কৰো কিছুমান ওঠৰশতো কৰো বাৰু। সেইটো বাৰু কেজি উজনত বিকি হৈ যাব। আৰু কে জি
অ, কৈ যোৱা।
ল‌ওঁ আৰু ধৰক কেজি যদি আপোনাৰ
অ কৈ যোৱা, কৈ যোৱা, কৈ যোৱা কৈ যোৱা কৈ যোৱা, কৈ যোৱা, কৈ-যোৱা আৰু এটা কথা তুমি জানানে এই কুহিয়াটো যে আমাৰ মানুহ মিঠৈত টো যে আমাৰ মানুহক খাব দিয়ে, কিয় খাব দিয়ে বাৰু? কোৱাচোন, মিঠৈ, মই কওঁ শুনা। মিঠৈটো আমাৰ মানুহে, খালে আমাৰ চেনিটোৱে শৰীৰক শ ক্তি কৰে শৰীৰক শক্তি কৰে কিন্তু, কুঁহিয়াটো খালে আমাৰ শৰীৰৰ ক্ষতি নকৰে। বিশেষকৈ বহুমুক্ত ৰোগীখিনিৰ কাৰণে কুঁহিয়াৰ এই মানে মিঠৈটো বহুত উপকাৰ। তেওঁলোকক মানে সেই মিঠৈ খাব দিয়ে। সেইটো কাৰণে পৰাপক্ষত আমাৰ ভাল মানুহেও খালেতো একো ক্ষতি নাই। খাব পাৰে সকলোৱে খাব পাৰে আমি যদি চেনী সলনি গুৰ ব্যৱহাৰ কৰোঁ। গুৰ খালেতো আমাৰ একো অপকাৰ নাই। আগৰ মানুহে কি কৰিছিল এনেদৰে গুুৰ খাই তেওঁলোকে হৈছিল তেতিয়াতো তেওঁলোকে চেনী প্ৰদাৰ্থ মানে উৎপাদনৰ বিষয়ে একো বুজিয়ে পোৱা নাছিল, এতিয়াতো আমি আমাৰ উ অ কোৱা কৈ যোৱা কৈ যোৱা শুনি আছো
আৰু দুটা কথা আপোনাৰ বাৰীত অমিতা খেতি কৰে ন বাৰু আপোনাৰ বাৰী অমিতা খেতি কৰে ন বাৰু অমিতা খেতি
অ অমিতা অ অমিতা আছে আমাৰ এতিয়া আমাৰ ধৰা হাইব্ৰীড অমিতাও আছে আমাৰ মানে লোকেল অমিতা সৰু সৰু অমিতা সেইটোও আছে আৰু কিছুমান অমিতা আমি কি কৰিছো, এয়া নাৰ্চাৰিৰ পৰা আনি পেলাই লগাইছো খুব মানে লাগি গৈছেগৈ গম পাইছানে আৰু যি দীঘল-দীঘল অমিতা তুমি দেখিলে ক'বা বা এনেকুৱা আমিতা লাগিছে। আৰু অমিতা অমিতা মিঠা ধুনীয়া মিঠা খাই তুমি দে এবাৰ খালে ক'ব লাগিব যে এই অমিতা আপুনি কেনেকে পালে কত পালে ক মানে আৰু অমিতাটো অমিতাটো আমাক কিয় খাব লাগে অমিতা খালে আমাৰ শৰীৰত মানে যিবিলাক গেছ হয় সেই গেছবলাকো অমিতাই মানে বহুত সোমাই ৰাখে সে গেছৰ পৰা আমি মানে অমিত খালে গেছৰ পৰা আম মুক্ত হৈ থাকিব পাৰো সেইটো কথা আমাৰ ল'ৰা ছোৱালীক
আজিকালিটো স্কিনৰ আহ অমিতা অমিতা খালোল অমিতা পেটৰ পেটৰ পেটৰ কাৰণটো ভালে পেট বিষৰ কাৰণ ভালে আৰু ই ছালৰ কাৰণেও ভাল
অ কৈ যা কৈজা কৈ যা
মুখত লগাবলৈ অমিতা ব্যৱহাৰ কৰে মানুহে লৰাই হওক ছোৱালীয়ে হওক মুখৰ শ্লেপ ৰাক বহুত গঠ ব্তও অ কৰিবলৈ অমিতা ব্যৱহাৰ কৰে তেনেকুৱা বহুত দেখিছো আৰু মই নিজ
কৈ যোৱা কৈ যোৱা কৈ যোৱা কৈ যোৱা অমিতাটো ধ আমি কিছুমানে কি কৰে আমি ধৰা পকা অমিতাটো নহয় জানো কিছুমানে কি কৰে নাখায় কিন্তু খাব লাগে
খাব লাগে
সেইটো মানে আমি বুজাই দিব লাগে বা আমি নিজেও বুজিব লাগে আমি খাবও লাগে অকল যে আমি কাৰোবাক বুজাব লাগিব সেইটো নহয় আমি নিজে ব্যৱহাৰ কৰি আমি নিজে উপকৃত হ'ব লাগে
হয় হয়
তাৰ বাদেও আমিত এতিয়া অমিতাই নহয় নহয় আৰু বিভিন্ন ফল আছে আমি ৰঙালাও খেতি কৰো নহয় জানো বাৰীত আমাৰ ৰঙালাও গছ থাকে কিন্তু ৰঙালাওতো আমি খাই ভাল পাওঁ
দুই তিনি কেজিমান ভোল পালো আপোনাৰ বাৰিত ভোলৰ খেতি কৰে নে নাই
ভোল লাগে কাৰণ তো আমি যিহেতু গাঁৱলীয়া মানুহ আমি গাও গাঁৱতো আমাৰ বিভিন্ন পাচলি থাকিবই নহয় জানো পাচলি নাথাকিলেতো নচলিব আমাৰ আমি পাচলি খাবই লাগিব কৰিবই লাগিব নহয় জানো আমি উম বিশেষকে আমাৰ গাঁৱলীয়া মানুহ খিনি কি হয়
ৰাতি সাজটো মাছে খায়ছো খুব ধুনীয়া লাগিছে
কৈ যোৱা আৰু কিছুমান আমাৰ বাৰীত মানে জলকীয়াও আছে আমি এতিয়া ইয়াাত বিশ জলকীয়া বুলি কৈ যে সেইটো জলকীয়া কৰি লৈছো তাৰ পিছত ফিৰিঙি জলকীয়া আছে চব জলকীয়াই আছে আমি মানে বজাৰৰ পৰা তেনেকৈ একো বস্তুৱে নিকিনো
হয় হয় আৰু বেঙেনা খেতি চে কৰি আপোনালোকৰ বাৰীত বেঙেনা খেতি আছে নাই
ব পাৰি চব খেতিয়ে পাবা তাৰমানে আমি কোনোবিধে নকওঁ কে নাথাকো এতিয়াৰ পৰা আমি মানে উৰহি খেতিও কৰিব মানে ধুৰিছোঁ